পিছনে।
অ, শুনিছো তই?
মই শুনি আছো। কি কৰি আছ মই এনেই বহি আছো। এতিয়া, কি কৰিম? ফেন চেন লগাই মেলি বহি আছো তাপা এতিয়া বাহিৰত আহিছো বহিবলে তই কি কৰিছ?
ময়ও এনেই, এনেই বহি আছো। মোৰ কণ্ডিচন এটা হৈছে নহয় গম পাৱ নেপাৱ
ক কি?
মোৰ এতিয়া -এতিয়া মোৰ নাকটো ফ্ৰী হৈ আছে। পুৰা ফ্ৰী হৈ আছে দেই তাপা মাউ মাজতে হেৰি হয় এটো এ এটা চাইড হলটো ফুটাটো বন্ধ হৈ যায়। তাপা ইটো চাইডে খুলি যায়। অলপ পিছত সেইটো চাইডে বন্ধ হৈ যায় ইটো চাইডে খুলি যায় মানে।
ত তোৰ মানে কি চৰ্দি নহলেও মানে এনেকে হৈ থাকে নেকি?
অ, হৈ থাকে কিন্তু এতিয়া কিন্তু দুটাই ফ্ৰী হৈ আছে মানে। এ, হেৰি মই এই ফাৰ্মাচীত দেখুৱাইছিলো মানে। অ, চাইনাচৰ নাই মোৰ এক একো নাই উশাহ লওঁতেও একো প্ৰব্লেম নহয় একো প্ৰব্লেমে নাই। মই মানে এতিয়া মানে কথা আৰু নটিচ কৰিছো দেই এত এতিয়া তাৰ মানে মোৰ এটা হ' মানে বন্ধ থাকে প্ৰায়ে মানে ইটো হ টো তাৰ পৰা ইটো বন্ধ হ'লে ইটো খুলি যায়। তেনেকুৱা হয় কিন্তু মই আজিলৈকে উশাহ লোৱাত বা মাথা বিষ বা এই এনেকুৱা নাকটো যে জিঞ্জিনাই
উম, উম।
তেনেকুৱা।
অ
ম তাপা হেৰি মানে এইটো কি বুলি কয় মই মানে ফাৰ্মাচিত দেখুৱাইছিলো মানে অ চাই
তাই মানে আৰু মানে মোৰ কণ্ডিচন টো কি গম পাৱ নাপাৱ এই হেৰি এইটো কি বুলি কয় এইটো মানে হেৰি মই এ ফাৰ্মাচীত দেখাওতে ক'লে এইটো মোৰ নৰ্মেল বুলি তাপা এনেকুৱা সেইটো নহয় দিন হ'ল তাপা চাৰিদিন মান হ'ল তাপা এ টেবলেট এটা দিছে এলাৰ্জি টেবলেট এলাৰ্জি বুলি কৈছে আও তাপা তোৰ এই নাকত লগোৱা স্প্ৰে এটা দিছে সেই স্প্ৰে টো এতিয়া লগাই আছো আৰু এ তেনেকে তাকে চে যদি ভাল নহয় এই টেবলেটকেইটা খাই মই তেতিয়া মানে ই এন টি সেচ স্পেচিয়েলিষ্টৰ ওচৰলৈ গুচি যাম আৰু।
অ-অ, মোৰ হাতটো ভালে হোৱা নাই নহয় তাত হৰি এক্স প নিদে এক্সৰে ৰিপৰ্টো দি থ মানে ইখন হাৰ দি থকা টো নিদিলে মানে আজিলৈকে। আকৌ যাবলৈ বেয়া পাইছো আৰু বেলেগতে কৰিব লাগিব আকৌ দিয়া।
হ হাতৰ বিষটো কি এতিয়ালৈকে ভাল হোৱাই নাই নে কিনো।
নাই এনেই নাই বাৰু কিন্তু হাতখন মানে ওপৰলৈ দাঙিবলৈ অকমান কষ্ট হয়। তাৰপৰা তোৰ এক্সাৰচাইজ কৰিলে মানে তোৰ বস্তুটো হেৰি বিষায় মানে বিষ হয়।
ধুই দিবি আকৌ
অ' কৰি চাব লাগিব আকৌ এবাৰ খালি মেচিনতটো ভাল হৈ আছে নে সুধিব লাগিব। যাতে লগে-লগে বস্তুতটো পাই যা নহয়বা এনেকে কৰি থাক।
নহয়-নহয় মানে তোৰ যদি তোৰ যদি হেৰি ভাঙিছে যদি তোৰ হাতৰ যদি এ বন ভাঙিছে যদি তোৰ মানে এতিয়া মানে এই ৰিপৰ্টটোতে ওল যায় বন ফ্ৰেকচাৰ আমু বন টো ফ্ৰেকচাৰ বুলি।
অ' ব এতিয়া নৰ্মেলে-নৰ্মেলে দেখাইছে বাৰু।
ৰিপৰ্ড নৰ্মেল আহিলে মানে তো এই মাংস চাংস চাগে তাত টান খাইছে চাগে।
অ' তেনেকুৱা হ'ব পাৰে আৰু সাৰ দি ওপৰা ওপৰি হৈ থাকিব পাৰে মানে বস্তুটো। উম, ৰহ এক মিনিট ৰবা চোন দেই। হ'ব ৰ ৰৈ আছো
অ-অ,